অ কোৱা।
আহ, কি খবৰ।
ভালে, তুমি তোমাৰ কি খবৰ।
অ ভাল দিয়া, কি কৰিছা তুমি। মই বহি পেলাই অলপ কিতাপ পঢ়ি আছো। কিতাপ চাই আছিলো মানে, ষ্টৰি বুক হয়। ষ্টৰি বুক আৰু।
অ মই ভাত, বনাই আছিলো ইচতৰিবুক তুমি।
অ অ অ হয় ভাল পাও। সাধু কথাবিলাক, সাধু কথাৰ কিতাপ বিলাক মানে পঢ়ি ভাল পাওঁ।
অঁ কি কি পঢ়িছা তুমি যেনেকা সাধু কথা তুমি কি কি পঢ়িছা। কৰিব।
হয় হয়, এই বুঢ়ী হে আই সাধু যে, অঁ বু বুদ্ধি অঁ। শিয়াল।
সেইবোৰ, পঢ়ি কেনে ভাল লাগে ন। আৰু এনে ইংলিছৰ পঢ়া না।
ইংলিছৰ, ইংলিছত পঢ়ো হ'লেও অসমীয়াটো বেছি পঢ়ো আৰু।
অঁ। অসমীয়াতটো পঢ়ি কেনে বেছি ভালে আৰু। আৰু ইংলিছতো মানে।
হ।
নাথাকে ন সদায় এতিয়া নাপাওঁ।
অঁ অঁ।
সেইটোয়ে মানে তুমি এতিয়া পঢ়ি আছিলা। অঁ এতিয়া কি সাধু পৰি আছা বুঢ়ী আইৰে।
তুমি পঢ়ি ভাল পোৱা নে সাধু কথা, অ বঢ়ি আৰু সাধু পঢ়ি আছো।
অঁ।
বুধীয়ে শিয়ালটো পঢ়ি আছিলো আৰু।
অৰিজিনেৰ অঁ বুধি অ স। কি হয় বুদ্ধি হওঁক শিয়াল মানে শিয়ালৰ কাহানী নেকি
হয় হয় শিয়ালৰ সাধু কথা।
শিয়ালৰ কাহানি। অঁ আৰু কি কি আৰু বহুতৰ আছে চাগে ন সাধু কথাৰ কিতাপ।
আছে।
অঁ। মই মানে যেনেকে মই যেনেকে পঢ়িব ম। অঁ ভাত বনাই আছে।
অঁ তৰকাৰী কি বনাবা।
মই তৰকাৰী বনাব মাছ। মাছ আছিল, মাছ বনাম।
অঁ মাছ কিহেদি বনাবা।
লাওঁ লাওঁ এ দি বনাব নহ'লে বা কচুও আছে কচু দিও বনাব পাৰে মিহলাই কিনে বনালে ভাল লাগে ন
অঁ ভাল লাগে।
সাধু কথাই যে কিতাপবোৰ পঢ়ি আছে কৰপৰা কিনা
এনে অঁ নহয়। ব এনে বুকৰ হে কিতাপৰ দোকান আছে যে সেই কিতাপৰ দোকানৰ পৰা।
অঁ মইতো লাইব্ৰেৰীত যনে পঢ়িছিলো কলেজত যোৱাতে এইকেইদিন।
অঁ অঁ অঁ অঁ এই কিতাপৰ দোকানৰ পৰা অনা কিনা মানে হেৰি কিতাপৰ দোকানৰ পৰা কিনি অনা আছিলে যে সেইটোকে মানে এনেই পঢ়ি আছোঁ আৰু এইখিনি সময়
অঁ দাম কিমান তাৰে কিতাপবোৰৰ।
কিতাপ বোৰো এনে কিছুমান দাম কিতাপলৈ কথা কিছুমান ত্ৰিশ টকা, কিছুমান চল্লিশ টকা- থকা।
বা ইমান কম দামত পোৱা যায় নেকি!
অঁ সৰু কিতাপখন ইমান ডাঙৰ নহয় যে।
অঁ মোটা কিতাপ মটা। মই মোৰতটো আছে এটা সৰু পোৱালিৰ আছে টুপি পিন্ধা বান্দৰৰ কাহানি
অঁ।
সিও এইটো মোৰ মানে ভতিজি ছোৱালীটো আনিছিল
অ এইটো মানে আগৰে কিতাপ আছিলে মানে আগতেই কিনা আছিলে ত্ৰিশ টকা বহুত দিনৰ কিতাপ এতিয়া নহয় এতিয়া চাগে বাঢ়িছে
অ এতিয়া বাঢ়িব আজিকালি চব দামেই বাঢ়ি থাকে ন আৰু আৰু কি কি কিনা তুমি বুক ষ্টৰত গ'লে
বুক ষ্টৰৰ পৰা কেতিয়াবা এনেই কৌতুক বিলাক সাথঁৰ কৌতুক সেইবিলাকৰ কিতাপ আহ অ
ভাল লাগে ন পঢ়ি কেনে সেইবোৰ
হয় সেইবিলাক পঢ়ি থাকিলে মন বিলাক ভাল হৈ থাকে আৰু
অ আৰু আমাৰ অ সেইবোৰ অ আগৰ কথা গিলা ন মনত পৰি যায় আগতে সাধু কথা শুনাইছিল নহয় মানুহ বোৰে মাহঁতে সৰুতে হা আইতাহঁতে সেইবোৰ মনত পৰি যায় হয় সেইবোৰ সাধু মই মই বুক পঢ়ি ভাল পাওঁ ইংলিছটো পঢ়ি ভাল পাওঁ ক্সেচপিয়েৰ সেইবোৰ যেনে মই মানে মোৰ ফেভাৰিত ৰাইটাৰ হয় ৰাস্কিন্মদ মই গুগলত চাই থাকো ৰাস্কিন বণ্ড ইষ্টৰিবোৰ মই মানে ইংলিছ মিডিয়ামত পঢ়িলো ন বেছিভাগ ইংলিছ বুকে ভাল লাগে অসমীয়া সাধু কথাবোৰো ভাল লাগে ন এনেকে নহয় ভাল নালাগা ভাল লাগে কেতিয়াবাইতো পঢ়ো কেতিয়াবা এতিয়া পঢ়ো এনেকা আৰু আৰু পঢ়িলে পঢ়ি থাকিবা মন যায় ন সেইকাৰণে মানে এটাৰ পিছত আকৌ পঢ়িব মন যায়
উম এ বুঢ়ী আইৰ সাধু কিতাপখন মানে লক্ষ্মীনাথ বেজবৰুৱাই
অহ
এক মানে বহুত ধৰণৰ বহুত ধৰণৰ সাধু আছে ইয়াত পঢ়ি ভাল লাগে আগৰ কথা বিলাক মনত পৰে আমাৰ আইতা আইতাহঁতে কোৱা সাধু বিলাক বাঘ আৰু কেঁকোৰা
সেইবোৰো আছে বাঘ আৰু কেকোৰা বা বাঘ আৰু কেঁকোৰা কি হয় কেকোৰাৰ লগত বাঘ লগত কাহানী কব পাৰিবা নেকি
মানে কেঁকুৰা বাঘৰ কথা আৰু সিহঁতে প্ৰথমত বন্ধু থাকে পিছত
সেই হৈ যায় শত্ৰু হৈ যায় সেনেকুৱা আৰু
হ
আৰু তেজীমলা তে অ তেজীমলা তেজীমলা স দুখৰ সতীয়া মাকে তাইক বহুত কষ্ট দিয়ে
অ আৰু আৰু ভূতৰ কাহানী আছে কি ন ভূতৰ কাহানিয় দিয়ে ন
ভূতৰ কাহণী সেনেকুৱা বুঢ়া বুঢ়ী শিয়াল আৰু শিয়াল আছে গংগা টোপ আছে
অহ দীঘলঠেঙীয়া দীঘলঠেঙীয়া বৰষুণ নেকি নহয় ন
নহয় নহয় সেই দীঘল ঠেঙীয়া মানে সাধুটোৰ নাম কিন্তু মানে সেইয়াই বাঘ এটাক ভয় খুৱাব কাৰণে মানে দীঘল ঠেঙীয়া আহিব বুলি কৈছিলে। কিন্তু বৰষুণটোৰ কথা কৈছিলে, বাঘে ভাবিছে দেও - দীঘল ঠেঙীয়া কি বস্তু বা। হ
ভালে কাহানীটো।
অ' সাধু বিলাক ভাল লাগে মানে সেইবিলাক চালে আৰু মানে অ'। এ মন বিলাক ভাল লাগে।
অ'। আৰু এইটো কিবা পঢ়িছে মানে হিষ্ট্ৰি টাইপৰ নাহে ন' হিষ্ট্ৰীৰো আগৰ কাহানী গেলা সেনিকা বুক গিলাও ভাল লাগে পঢ়ি কেনে আগত কি কি হৈছিল আমাৰ, অ'।
এতিয়া মই এনেই আছিলো যে এনে সাধু কিতাপখনকে পঢ়িলো আৰু।
অ' চব মানে মই কিবা কিবা পঢ়ি থাকো ন অহুমৰ আগৰ কাহানী গিলাও ভাল লাগে অহুম ৰাজ্য, আহোম, আহোম আৰু কিবা কি কয় এইটো অ এ তি - তুমি যে ক'লা তেজী মলা সেই বোৰ আৰু আগতে ৰজা - ৰজা - ৰজা ৰাণীৰ কাহানী
অ' ৰজা ৰানীৰ সাধু কথাবিলাকে আগতে বেছি আৰু হেই, উম। তুমি গৰম বন্ধত কৰবাত যাম বুলি ভাবিছা নেকি?
যাও। যাম বুলিতো ভাবিছোঁ কুন্তু চাও যাওঁ না নাযাওঁ। গা তুমি যাবা নেকি?
নাই আমিও এতিয়ালৈকে ভাবা নাই। চাই লওঁ, গৰমত মানে ওলাবই মন নাযায়। এনেকুৱা গৰম।
এ লাইব্ৰেৰীত যোৱাই ভাল তাতথাকি ক'তবা যোৱাৰ থাকি লাইব্ৰেৰীত যাই কেনে কিতাপ বোৰ পঢ়ি থাকা আৰামছে, এহ নহ? গ'বন্ধত আমি মানে বহুতটা এক্টিভিটি কৰবা পাৰা যায়।
অ'।
বন্ধ থাকিলে যেনে আমি লাইব্ৰেৰীতো যাব পাৰো, আৰু কৰবা পাৰ্কে চার্কেও যাব পাৰোঁ, আ তাৰপিছত অ পাৰ্কতো যাবা লাগে তে ভেকেচন আহিব না চামাৰ ভেকেচন। চামাৰ ভেকেচন সেইবোৰত যাব পাৰে। উম। তাতে যাব পাৰে আৰু এয়া কি কয় আ - আজিকালি শ্বপিং মলতে এক'লেণ্ডতে আৰ শ্বপিং মলতো বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে নহয় আজি আজিকালি খেলা বস্তুও থাকে তুমি শ্বপিং মলত বাচ্ছা গিলাকক ব পাৰে আমিও খেলিব পাৰো সেনেকা টাইপৰো বচ‌
অ' মোৰ অ' বহুত ধৰণৰ বস্তু আছে
অ'। আৰু তুমি কি কি কিতাপ মানে পঢ়িছাল কাহানীৰ কিতাপক পঢ়ি কেনে ভাল লাগে‌ এনেছ
অ' মই অ মই অ অ মই সাধুৰ ছবি মানে সাধুৰ কথা কিতাপ বিলাক বেছি ভাল লাগে আৰু।
ছবি তো মানে ছবি তবি আকাই কিনে নে ঘৰত? কি কৰি থাকা মানে যেনেকে পঢ়াই খালি
হেৰি পৰে কেতিয়াবা জীৱ- জন্তুৰ, কেতিয়াবা ছবি, ফুলৰ আৰু প্ৰাকৃতিক পৰিৱেশ প্ৰাকৰিতিক প্ৰ - পৰিৱেশৰ
অ' সেইবোৰো। আৰু আমাক সাধুৰ কথা কিতাপ কিয় ভাল লাগে তাতে ছবিও আঁকা থাকে ন?
অ' ছবিবিলাক বহুত ধুনীয়া ধুনীয়া।
হ ধুনীয়া ধুনীয়া থাকে। তুমি তাৰ পৰাও শিকিব পাৰা, চাবা পাৰা ভাল লাগে। আৰু আগৰ সাধুকেইটাৰ পগিলা ঘৰ কেনেকে আছিল সঁচা তেনেকা বাঘেও কব পাৰিছিল সেনেকাে কৈছিল। আৰু আইতাহঁতে কৈছিলে সত্য যুগ বোৰ বুলি কেনে কয়। অ সেইবোৰ বুলি কৈছো। আৰু কি কয় মই
এতিয়া তুমি যে মাছ বনাম বুলি ক'লা। এতিয়া তুমি কি তৰকাৰী ভাল পা মাছৰ তৰকাৰী ভাল পোৱা?
মাছ তৰ্কাৰি ভালপাওঁ, বহুত মানে আকৌ মাছ খা শাক-পাচলি বেছি ভাল পাওঁ। মাছৰ লগত যদি শাক পাচলি মিলাই দিয়া বেছি ভাল পাওঁ শোদা মাছ ভাল নাপাওঁ শাক পাচলি মিলাই থাকে ভাল লাগে খাই কিনে। আৰু তুমি সুদা মাছৰ চব্জি হ'লে ইমান বাঙি মাছ য কয় বাঙি বাঙি মাছ বনাব লোকেল মাছ নদীত পোৱা ভাল লাগে লোকেল মাছৰ সোৱাদে বেলেগ থাকে, আমাৰ য়া ওচৰতে নদী আছে যে, নদীৰ পৰা আনিব। নদীৰ পৰা আনিছিলে মানে? ভাল লাগে বহুত ভাল লাগে তাতে চব্জি মিলাই দিলে অলপমান ভাল লাগিব আৰু আৰু বেছি ভাল লাগে। আৰু কি কয় এ আজিকালি যে বিলৰ মাছবোৰত থাকি নদীৰ মাছ লোৱাই ভাল।
নদীৰ নদীৰ মাছ বিলাক সোৱাদ আছে উম।
সহত বেছি আৰু ভিটামিনো বেছি থাকে সিহঁতৰ অৱ সেইবোৰ খাৱা ভাল
ভাল হয় সেইবিলাক খাব লাগে।
দিয়া নহলে তুমি এতিয়া বহি থাকা, আহ সাধু কথাত সাধুকঠাৰ অ পঢ়ি থকা মই থওঁ দিয়া হ'ব ভাল লাগিল তোমাৰ লগত কথা পাতি
মোৰো ভাল লাগিল।